মই এয়া শুই, আছো তুমি কি কৰিছা?
ময়ো শুইয়ে আছিলো।
অ আহ খালো, ' তুমি খালানে নাই?
অ নাই খোৱা বাৰু এতিয়ালৈকে চাহ খালো চাহ।
অ শুৱাৰ পৰা উঠিছাহে নেকি?
উঠিছোঁহে অলপ আগত আজি উঠা দেৰি।
অ ময়ো এ অলপ আগতে উঠি উঠিছো হে মোৰো উঠা আজি দেৰিয়ে বাৰু। অ ৰাতিপুৱা ৰাতিপুৱা মাহত আছে তোমাৰ
মোৰো আছে আলহী আহিছে কথা পাতি আছে।
অ', কোন আলহী আহিছে তোমালোকৰ?
গাঁৱৰে কোনোবা আলহী।
অ, ' তুমি চিনি নোপোৱা?
মই চিনি নাপাওঁ।
অ আহ্। আমাৰো বাৰু মানুহ বুলি নহয় আলহী আমাৰ নিজৰে মানুহ আৰু মোৰ জেঠাই আহিছে। আজি আমাৰ ঘৰলৈ বহুত দিনৰ মূৰত
অ।
জেঠাই অসুখ আছে মই খবৰ ল'ব যাবই পৰা নাই। সেইবোলো জেঠাইকে মাতি দিওঁৱে আজি আহি পালেহি বাৰু।
কিমান টাইমত পালেহি?
এয়া হৈছে এঘন্টামান। ব্ৰেকফাষ্ট কৰিলানে নাই? অ মইয়ো কৰিলো।
আইতাহঁতে কি কৰি আছে?
আইতাই ভাত বনাবলৈ যোগাৰ কৰি আছে। শাক বিচাৰি গৈছে নেকি, আজিৰ দিনত শাক বনাব নেকি।
কি শাক?
কি শাক ত' মইও চিনি নাপাওঁ বাৰু। তুমি এনে শাক খাই ভাল পোৱা? মই একো শাকেই খাই ভাল নাপাওঁ কবলৈ গলে কিন্তু, মই মধুসলন খাই ভাল পাওঁ, পালেং খাই ভাল পাওঁ। তুমি?
মইয়ো মধুসলন এনেকে গৰম দিনত মাছৰ সৈতে বনালে বহুত ভাল লাগে খাই।
অঁ অঁ।
পেটটো ঠাণ্ডা পৰি যায়। এনেকা অসমীয়া এনেকুৱা এইবিলাক ভাল লাগে ন?
অঁ মইয়ো পালেং মধুসলন টেঙা ভাল পাওঁ, কচু তৰকাৰী ভাল পাওঁ।
অ' অঁ।
এয়া
মই কচুতো ইমান ভাল নাপাওঁ বাৰু।
অঁ। তাকে কলেজটো বন্ধ এতিয়া ন?
অঁ এতিয়া হেৰি হৈ আছে, গৰম বন্ধ দি আছে। তোমালোকে কি কৰি আছা এতিয়া?
এতিয়া আমি সেইয়াই আৰু আমাৰ ইণ্টাৰ্ণশ্বিপে কৰি আছো আৰু আজি ৰাতিপুৱাতে মানে আমাৰ কেছ এটা হৈ গ'ল এজনী মানুহ মানে তেওঁ অহা নাছিলে। এতিয়া আমি মানে যোনটো কাম কৰি আছো বৃদ্ধ পেঞ্চনৰ ওপৰত। মানুহজনী মানে অহা নাছিলে এতিয়া আজি ৰাতি পুৱাতে আহিছে কিন্তু, মোৰ তাত আকৌ এপটো ৰেজিষ্টাৰে নাই। অ আকৌ মোৰ ফ্ৰেণ্ডজনীক মাতিছো ৰাতিপুৱা। ৰাতিপুৱা মাতি পেলাই এতিয়া তেওঁ গৈছেহে কামটো কৰি।
অ'।
অহহ'।
এ ইণ্টাৰ্ণশ্বিপ কৰি থাকিলে মানে কেনেকুৱা লাগে তোমালোকৰ? মানে কি কি কৰা তাত গৈ পেলাই?
সেইয়াই আমাক বুজাই কি কি মানে আমি যোনটো টপিক লৈছো সেই টপিক ত আমাক বুজাই তাৰপাছত হেৰি আমাক কিবা কিবি কৰিব দিয়ে, ফিল্ড ভিজিতত দিয়ে। তেনেকে আৰু। আমাৰ কলেজ এ আগষ্টৰ পৰা খুলিব বোলে এতিয়ালৈকে মানে আমাৰ কলেজৰ পৰা অফিচিয়েল নটিচ দিয়া নাই। তোমাৰ?
আমাৰো এক আগষ্ট পৰাই খুলিব বাৰু। মেছেজ দিছিলে চিং দাদাহঁতে।
অহহ'। কলেজ খুলিলে এতিয়া যাব লাগিব আৰু। ক্লাছ বিলাক খতি কৰিব নোৱাৰি।
অঁ এতিয়া আৰু আগষ্ট মানত চাগে এক্সামো আমাৰ আৰম্ভ হ'ব।
অঁ।
আচ্ছা আৰু বহুত কাম হৈ যাব তেতিয়ালৈকে বহুত কাম কৰিব থাকিব।
আহ।
কিতাপ কেইখনমানো কিনিবলৈ আছে কিনাই নাই।
অ মইয়ো এইবাৰ আমাৰ ফৰ্ট চেমৰ চাৰিটা মান মেজৰ হব, চাৰি টা মেজৰে এতিয়া কিতাপ কিনিব লাগিব এবাৰ বোলে খুব শুনিছো বহুত- অ টানো আহিব বুলি জানো আৰু কি হয় নাজানো আৰু।
আমাৰ চাগে এইটো ফিফটি মাৰ্কৰে একজাম হ'ব নে হাড্ৰেড মাৰ্কৰ জানো গমা নাপাওঁ তুমি জানা নেকি?
তোমালোকৰ ফাৰ্ষ্ট টুৱেটি ফাইভ মাৰ্ক্স হব নেকি, তাৰ পাছত - থং ফিফটি হ'ব তাৰ পাছত চাগে এনেকা হ'ব নেকি? হাই ছেকেণ্ডাৰী পেটাৰণটো মই নাজানো ন কলেজৰ। ডিগ্ৰীটোহে জানো। ডিগ্ৰীত আমাৰ চেচনেল হয় টুৱেণ্টি মাৰ্কচৰ তাৰ পাছত ডাইৰেক্ট ছি- ক্সটি মাৰ্কৰ হয় আৰু বাকী ফৰ্টি মাৰ্কচ ইণ্টাৰনেল এক্সটাৰ্নেল মাৰ্কচ হয়। এতিয়া তাকে আও নটিচ পাবা বাৰু কাউণ্টাৰৰ পৰা জল্দি। মাকৰ কাউন্টাৰতো অকমান হেৰি নহয়। দিব বাৰু ইমান চিন্তা কৰিবলগীয়া নাই। এ তুমি এতিয়া মোবাইল চোবাইল চাইচা নাই কি কি চাইছা?
মোবাইলে চাই আছিলো গেম খেলি আছিলো এনেই মোবাইলত তাৰপিছত - সেইয়ে কৰি আছিলো, তাৰ পাছত আলহী আহিছে আলহীৰ লগত কথা পাতিলো।
তাৰ পাছত এতিয়া এতিয়া মা কথা পাতি আছে মই অকণমান আহিছোঁ এইফালে -
অ ইউটিউব চিটিউব চোৱা নে নাই?
ইউটব চাও বাৰু ফনিৰ বিলাক - কমেডি কিবা এনেকৈ চাই থাকোঁ।
অ অ ম‌ইয়ো চাওঁ ইউটিউব ভাল লাগে চাই ইউটিউবত - হয় আমি বহুত যেনেকা বিচাৰো তেনেকােৱাই আমি পাও - শৰ্টছেই হওক বা ধৰ- কৰা পঢ়াৰ লগত ৰিলেটেড হওক বা বিজনেচৰ ৰিলেটেড হওঁক - নতুন শিক নতুন কিবা এটা ধৰ বিষয়ৰ ওপৰতে হওক - এইকাৰণে মানে নিজৰ ধৰ এন্টাৰটেইনমেন্টৰ কাৰণে হওক - চাই ভাল লাগে আও।
অ,। এইবাৰ গৰম বন্ধত এতিয়া ক'বালে গৈছিলা নে নাই যোৱা?
অ এবাৰ গৰম বন্ধত মই বৰদোৱালে গৈছিলো, তুমি?
ম‌ইয়ো বৰদোৱা গৈছিলো তাৰ এইবিলাক দেখিলো- তাত নিউ প্ৰজেক্টটো চালো গে।
অ আমিও গৈছিলো নহয়, আমিও গৈছিলো নহয় তাত। বাহঃ ইমান গৰম কিন্তু হ'লেও ফুৰি বহুত ভাল লাগিলে।
অঁ। ইমানো গৰম যদিও মানুহ বিলাক গৈছে ফটো চুট উঠিছে এনজয় কৰিছে। মানে গৰমটো গাত লগোৱা নাই।
অ আমিও গৰম যদিও উপায় নাই হ'লেও ফুৰিছো গে, গৰম বন্ধ যেতিয়া ফুৰিবলৈ কাৰণেই দিয়ে আও। সেইকাৰণেই গৈছো আও। ভাল লাগিলে আহোতে দু বতৰটো ইমান ধুনীয়া কৰিলে।
আহোঁতে বৰষুণ দিছে ঠাণ্ডাও,
অ আমাৰ আমি যাওঁতেও,
খুড়ীহঁত আহিছেনে নাই ঘৰলে?
অ আহিছে আহিছে আহিয়ে থাকে।
অ
উম খুৰী চোৱালীটো আজি অহা নাই বাৰু, এ কালি আছিলে আমাৰ ঘৰত মই তাইক চিপ চিপ খাব দিলো।
অ
কালি খেলি ধুলি আছিলে আজি একো অহাই নাই এতিয়ালৈকে। তাই আইতাকে হে আহি পেলাই মাহঁতৰ লগত কথা পাতি আছে।
অ
আহ
আজি এনে দিনটো কি কি কৰিবা?
দিনটো আজি মোৰ তেনেকা প্লেন নাই বাৰু এতিয়া মই ইন্টাৰ্নশ্বিপৰ দুটামান কাম কৰি উঠিলো। বাকী যানু মই এখন লিষ্ট বনাব লাগে সেইখন লিষ্ট বনাম। লিষ্ট বনাই লৈ পেলাই আকৌ আমাৰ মানে গ্ৰুপৰ ছাৰ মেমক জনাব লাগিব। সেয়া জনাম আৰু সেইয়াই আৰু দিনটো কাম আৰু তেনেকে বিশেষ একো নাই, তোমাৰ কিবা আছে নেকি?
আ, আলহী যোৱাৰ পিছত অকমান স্কুলৰ কলেজৰ কাম আছে। সেইখিনি কৰিম, তাৰ পিছত লিখিবলৈ আছে ধেৰ
অ
গৰম বন্ধত এইবিলাক প্ৰজেক্ট বিলাক দিয়ে ন সেয়া কৰিবলৈ আছে।
তোমাৰ ওচৰৰ পাখৰ পৰিৱেশটো কেনেকুৱা?
পৰিবেশতো ভালেই ইজন সিজন ঘৰলে যায় কথা চ, কথা পাতে দোকানো আছে তাৰপছত বাহিৰত বৈ, বহি থাকিলেও ভাল লাগে মানুহ যায় এতিয়া ভাল, তোমালোকৰ?
আমাৰ ৰঙৰ পৰিৱেশটো ধুনীয়া চাৰিওফালে চৰাই চিৰিকতিয়ে মাতিয়েই থাকে। তাৰপিছত ফুলৰ গছ আছে আমাৰ গাঁৱত বহুত ফুল আছে তুমি জানা? আমাৰ যদি গাৱত, তুমি এণ্ট্ৰি কৰা প্ৰথমতে তুমি ফুলখিনিয়ে দেখিবা, ফুল দেখিবা, গছ দেখিবা তামোলৰ গছ দেখিবা, নাৰিকলৰ গছ দেখিবা চবৰ মানুহে ক ঘৰ আহ ঘৰ ঘৰৰ কাষে কাষে তোমাৰ এয়া, গছ ফুল,
আজিকালি মানুহ বিলাক,
আমাৰ এইফালে আজিকালি বৰষুণে নিদিয়া হ'ল বাকী এইফালে দিছে বাৰু কিন্তু এইফালে বৰষুণে নাই, পথাৰ গোটেই শুকাই আছে।
অ এইটো বৰ দিগদাৰ হৈছে কিন্তু, কি কৰিবা এতিয়া বতৰৰ মহিমা, বতৰতো বৰষুণ অহা নিচিনা কৰে কিন্তু আকৌ বৰষুণ নিদিয়ে। এই তোমালোকৰ ঘৰ এনে খেতি- চেতি কৰে নেকি?
খেতি ক কৰে বাৰু এনেকুৱা শাক - পাচলি খেতি কৰে জলকীয়া আহ জলক কীয়া আছে, তাৰপিছত এইয়া আছে অমিতা গছ আছে
অ এনে তোমালোকৰ ঘৰৰে খোৱা নে নে বেচা কিনাও কৰা?
বেচা কিনাও কৰে ঘৰত ইমান খিনি কৰিব নোৱাৰে আৰু দেতাক কাম থাকে ন বাহিৰত সেইকাৰণে। তো অকলে ইমানখিনি কৰিব নোৱাৰে। তোমালোকৰ ঘৰত গৰু ছাগলী আছেনে?
অ অ আমাৰ ঘৰত আছে গৰু -ছাগলী আমাৰ তাত গৰু আছে,, তাৰপাছত পাৰ আছে, ছাগলী আছে হাঁহ আছে দেতাই এইয়া হাঁহৰ কাৰণে নতুনকে গড়াল বনাবলৈ গৈছে। বেছি নাছিলে মানে, সিদিনাখন দুটামান আনিছে মানে হাঁহ। সেইকাৰণে আজি এটা গড়াল বনাব গৈছে, এনে গৰু আগৰ পৰাই আছে বাৰু, গৰু গোহালি এইয়া ধুনীয়াকৈয়ে চাফা তাফা কৰি ৰাখে, এতিয়া গৰুত নাই বাৰু এতিয়া গৰুকেইটা ঘাঁহ খাবলৈ গৈছে। ঘৰত পাৰ আছে, ছাগলী আছে,
তুমি এনে শাক- পাচলিৰ ভিতৰত কি খাই ভাল পোৱা?
অঁহ পালেং তাৰপাছত এয়া আহ যি কি ভতুৱা
খালো এইবিলাক হুহ হুহ
অ সেয়া ভেজিটেবল, অ আলু- আলু, ৰঙালাও, অমিতা সেই বিলাক আৰু, চব ভাল নাপাওঁ বাৰু। বিশেষকে কিছুমান বস্তুহে ভাল পাওঁ।
মইয়ো কিছুমান বস্তুৱে ভাল পাওঁ, আলুটো বেছিকে ভাল পাওঁ, চবতে সেইটো মিল হৈ যায়।
অহ, মইওতো আলুটো ফেভাৰেতে হয় বাৰু। অ এ তোমালোকৰ মায়ে কিবা কৰে নে, নে হাউচ ৱাইফে মা?
হাউচ ৱাইফেই হয়।
অহ, আমাৰো ছেম। নাই, তুমি ঘৰৰ কাম বন কৰা নে নাই?
কৰোঁ, ঠাই সাৰো, মাক অকণ সহায় কৰি দিওঁ, তাৰপিছত এয়া কাপোৰ ধোও, নিজৰ কাম খিনি মানে নিজেই কৰো আৰু বাকী এয়া ইমান হেৰি নকৰোঁ আৰু
অহ, মইও - মইও সেই এটা দুটা কৰো ঘৰত ধৰ অ হেৰি চেৰি কৰা, ঠাই সজা, বিচনা ৰুমটো চিজিল কৰা, কেতিয়াবা মাও নাথাকিলে কিবা কিবি এটা বনাও আৰু
নহ
উম, তুমি কিবা কিবি বনাব জানা নে নাই?
জানো চাহ বনাব জানো, তাৰপিচত ভাতো বনাব জানো।
অহ, বনাই পাইছা আজিলৈকে?
পাইছো, মাহঁতে থাকিলে
অহ।
এ' তোমাৰ এনেই কৰ'বাত ফুৰিবলৈ যাব মন গৈছে নে এনেকে ডেষ্টিনেশচন আৰু বেলেগ জেগাত? এতিয়া গৰম বন্ধ দিছেতো।
এতিয়া গৰম বন্ধ দিছে, এতিয়া মই যাবলৈটো মন যায়, কিন্তু এতিয়া